হয় আপুনি মোৰ মাতটো শুনা পাইছে নে? হয়।
আপোনাৰ ভালনে? হয়, হয় ভালে আপোনাৰ। আমি এটা নতুন গুৰুত্বপূৰ্ণ আমাৰ পৰিৱেশৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ আমি টপিকৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছো। হয়, হয়, হয়।
আহ আজি আলোচনাৰ মূল বিষয়টো হৈছে যে জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব উচ।
হয়, গোলকীয় উত্তাপ বৃদ্ধি হয়, হয় গ্লবেল কোৱা হয়। হয়, হয়।
আচলতে ইয়াৰ ভূমিকা কি আমি সেই বিষয়ে আজি প্ৰথম টপিক হিচাপে আমি জানিবলৈ চেষ্টা কৰিম আচলতে বৰ্তমান সময়ত সমগ্ৰ বিশ্বই যি ডাঙৰ। সমস্যাৰ সন্মুখীন হৈছে তাৰ ভিতৰত।
জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব উস্নায়নৰ অন্যতম হয় হয়
বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহে অভূতপূৰ্ব উন্নতি সাধন কৰিছে যদিও পৰিৱেশৰ ওপৰত বঢ়া চাপৰ ফলত
ৱীৰ আকৃতিক ভাৰসাম্যৰ বিঘ্নিত হৈছে হয় হয় ইয়াৰ ফলত কি হৈছে বিশ্ব যি গড় উষ্ণত হয় সেই গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পায় হয় হয় ঋতু চক্ৰ সলনি হৈছে হয় হয় বৰফ গুলিবলৈ আৰম্ভ
কৰিছে আৰু কি হৈছে প্ৰাকৃতিক দুৰ্যোগৰ যি সংখ্যা
দিন দিনে বৃদ্ধি হয় বৃদ্ধি পাবলৈ বৃদ্ধি প হয় হয় হয় আচলতে জলবায়ু পৰিৱৰ্তন কেৱল এটা দেশৰ সমস্যা নহয় হয় সমস্যা নহয় ই আচলতে সম বিশ্বৰ হয় হয় বিশ্বৰ আচলতে মানৱ জাতিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি কোৱা হয় হয় হয় যদি সময়মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ভৱিষ্যত প্ৰজন্ম এক বিশষ বিপদ সংকুল পৃথিৱীৰ সন্মুখীন হব লাগিব সেয়েহে জলবায়ু পৰিৱৰ্তন সম্পৰ্কে সচেতন সচেতনতা বৃদ্ধি আৰু ইয়াৰ সমাধান বিচৰা আজিৰ সময়ত অন্যতম প্ৰথম দায়িত্ব দায়িত্ব হয় হয় ইয়াৰ ক্ষেত্ৰত আমাৰ যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে আমাৰ বিশ্বৰ যথেষ্ট সংস্থাৰ সৃষ্টি কৰা হৈছে হয় হয় আমাৰ ইয়াৰ এই ক্ষেত্ৰত আমি বিশ্বৰ পৰিৱেশ দিৱস
পালন কৰা হয় হয় নিশ্চয় নিশ্চয় আহ আমি এতিয়া জানিবলৈ আহ জনাবলৈ বিচাৰিম যে আহ আচলতে আমাৰ যি জলবায়ুৰ পৰিৱৰ্তন সেই জলবায়ুৰ আচলতে পৰিৱৰ্তননো কি আচলতে সাধাৰণভাৱে ক'বলৈ গলে দীঘলীয়া সময়ৰ বাবে কোনো অঞ্চল বা সমগ্ৰ পৃথিৱীৰ তাপমাত্ৰা বৰষুণ বতাহ আৰ্দ্ৰতা আৰু অন্যান্য বায়ুমণ্ডলীয় অৱস্থাৰ পৰিৱৰ্তনক জলবায়ুৰ পৰিৱৰ্তন বুলি কোৱা হয়
হয় হয় আচলতে আহ প্ৰাকৃতিক কাৰণত কিছু পৰিৱৰ্তন সাধাৰণ ভাৱে ঘটিব পাৰে হয় হয় কিন্তু বৰ্তমান যি দ্ৰুত পৰিৱৰ্তন দেখা গৈছে হয় হয় তাৰ মূল কাৰণ হৈছে মানুহৰ বিভিন্ন ধৰণৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপ হয় হয় হয় হয়
অ ইয়াৰ পিছত আমি জনাবলৈ বিচাৰিম যে আপোনাক যে বিশ্ব উচ্চায়ণ কি আপুনি ইয়াৰ বিষয়ে জানিবলৈ আপুনি ইচ্ছুক নে হয় হয় অ ভাল পাইছো আ
আপুনি ইচ্ছুক হোৱাৰ বাবে, হয় হয় আচলতে বায়ুমণ্ডলত সেউজৃহৰ গেছ যেনে, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, আদিৰ পৰিমমান বৃদ্ধি পালে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পায়। হয় হয়, এই ঘটনাক বিশ্ব বিশ্ব উষ্ণায়ন বুলি কোৱা। হয়
মানে, অৰ্থাৎ মানে গোলকীয় উত্তাপ বৃদ্ধি। বিশ্ব উষ্ণায়ন জলবায়ু পৰিৱৰ্তনৰ অন্যতম মূল মুখ্য কাৰণ, জলবায়ু পৰিৱৰ্তন-বৰ্তনৰ আচ
আচলতে ই কাৰণ। হয় অ আচলতে আহ জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন কাৰণ দেখা যায়। হয় হয় হয়, অ ইয়াৰ কিছুমান কাৰণৰ বিষয়ে মই অকমান থুলমুলকৈ কবলৈ আগবাঢ়িছো। হয় হয়, প্ৰথম কাৰকটো দেখা যায় যে জীৱাশ্মা ইন্ধন সমূহ। হয় হয়, আচলতে কয়লা, কইলা, পেট্ৰল, ডিজেল, আৰু প্ৰাকৃতিক গেছৰ যি অত্যাধিক ব্যৱহাৰ, হয় হয়, সেই অত্যাধিক ব্যৱহাৰে কি কৰিছে বায়ুমণ্ডলত বিপুল পৰিমণৰ কাৰ্বন ডাই অক্সাইড
গেছ
হয় হয় হয়। এই গেছ সমূহে কি কৰে পৃথিৱীৰ যি আমাৰ উষ্ণতা, সেই উষ্ণতা বৃদ্ধি কৰে। হয় হয় হয়। আমাৰ দ্বিতীয়তে আহি যায় যে বন্ধন, আচলতে কি হয় এই গছ গছনিয়ে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড
শোষণ কৰে
কিন্তু ব্যাপক হাৰত কি হয় বনাঞ্চল ধ্বংস হোৱাৰ ফলত কাৰ্বন ডাই, কাৰ্বন শোষণ হ্ৰাস পাইছে। হয় হয় হয়, আচলতে বায়ুমণ্ডলৰ সেউজ গৃহ গ্ৰেছ বৃদ্ধি পাইছে। আমি তিন নম্বৰ প
যে তিন নম্বৰত আহিছে উদ্যোগীকৰণ, আচলতে কাৰখানা আৰু উদ্যোগৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ৰাসায়নিক পদাৰ্থ পদাৰ্থে, পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে বিশ্ব উষ্ণায়ন অৰ্থাৎ গোলকীয় উ
আ বৃদ্ধি হয় হয়। শিল্প উদ্যোগৰ পিছৰ পৰা যেতিয়াই আমাৰ উদ্যোগসমূহৰ বৃদ্ধি পাবলৈ আৰম্ভ হৈছিল তাৰ তাৰ ফলচলতে, হেই গোলকীয় উত্তাপৰ বৃদ্ধি অ পোৱা দেখা গৈছে কাৰণ আহ সেই উম, শিল্প উদ্য আৰম্ভ হোৱাৰ ফলতে আমাৰ প্ৰাকৃতিক সম্পদৰ আহৰণ যথেষ্ট পৰিমণে বাঢ়ি গৈ বৃদ্ধি পোৱা দেখা গৈছে। হয় হয়, আহ আমি ইয়াৰ আহ চতুৰ্থ কাৰণটোলৈ আগবাঢ়িব বিচাৰিছো। অ আমাৰ চতুৰ্থ কাৰণ, উ কাৰণটো হৈছে যে যান বাহনৰ বৃদ্ধি। হয় হয় হয়, বৰ্তমান বিশ্ব কোটি কোটি যান বাহন চলাচল কৰে। হয় হয় নিশ্চয়, ইয়াৰ পৰা নিৰ্গত ধোৱাই আচলতে বায়ু প্ৰদূষণ বৃদ্ধি কৰাৰ লগত জলবায়ু পৰিৱৰ্তনত এক উল্লেখযোগ্য অৰিহণা যোগাই। হয় হয়, তাৰ অ পঞ্চম কাৰণ আগবাঢ়িছো পঞ্চম কাৰণটো হৈছে যে জনসংখ্যাৰ বৃদ্ধি। হয়, জনসংখ্যা খ্যাৰ বৃদ্ধি পোৱাৰ লগে লগে শক্তিৰ যি চাহিদা, সেই চাহিদা বৃদ্ধি পোৱা দেখা যায়। হয় হয় হয়, বনাঞ্চল সমূহ কমে হয়, অ প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ বৃদ্ধি পায়, হয় হয়। ইয়াৰ ফলত কি হৈছে পৰিৱেশৰ ওপৰত পিৰূপ প্ৰভাৱ হয় হয় হয়, জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ বিষয়ে আমি অকমান আমি ঠুলমুলকৈ জানিবলৈ আগবাঢ়িছো। হয় হয় আহ আপুনি আগ্ৰহী নে? ‌ হয় হয় ম‌ই ম‌ই আগ্ৰহী, হয় নিশ্চয়, অ ইয়াৰ প্ৰথম কাৰণ আহি পৰে। তাপমাত্ৰা বৃদ্ধি হয় হয়। গড় তাপমাত্ৰা ধীৰে ধীৰে বৃদ্ধি পাই পাইছে, ইয়াৰ ফলত তীব্ৰ গৰম বৃদ্ধি পাইছে। হয় হয় হিট ৱেদৰ সংখ্যা বৃদ্ধি পাইছে। হয় হয় হয়, দ্বিতীয় কাৰণ আহিছে হিমবাস গলি যায়। হয় হিমবাস গলাৰ ফলত আমাৰ সাগৰ পৃষ্ঠৰ পানী যত। যথেষ্ট ওপৰলৈ অহা দেখা গৈছে। নিশ্চয় নিশ্চয়, আহ স আহ সাগৰ পৃষ্ঠৰ উশানৰ লগতে আহি পৰিছে যে মেৰু অঞ্চল আৰু পৰ্বতসমূহৰ যি বৰফ হয় সেইসমূহ দ্ৰুত গতিত গলি আছে। হয় হয় অ ইয়াৰ ফলত। আহ সেই সমুদ্ৰ পষ্ঠৰ উষ্ণতা বৃদ্ধি পোৱাৰ লগতে কি হৈছে বানপানী আৰু বিভিন্ন খৰা বতৰৰ সৃষ্টিৰ হৈছে হয় হয় হয় গোলকীয় উত্তাপৰ বৃদ্ধিৰ ফলতে আমি মৰুকৰণ হোৱা দেখা গৈছে, নিশ্চয় নিশ্চয়। আমাৰ।
নিশ্চয় নিশ্চয় অঁ হয় হয় নিশ্চয় নিশ্চয় অঁ,
জলবায়ু পৰিৱৰ্তনৰ ফলত, আচলতে বৰষুণৰ ধৰণৰ সলনি শুৱা দেখা গৈছে, হয় হয় হয়। হয় হয় কিছুমান ঠাইত অতি বৃষ্টি আৰু কিছুমান ঠাইত খৰাং দেখা যায়, হয় হয় হয় ইয়াত কি ইয়াৰ এই গোলকীয় উষ্ণতা বৃদ্ধি আৰু। ইয়াৰ ফলত আহ কৃষিৰ ওপৰতো প্ৰভাৱ পৰা দেখা গৈছে, হয় হয়।
সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। জলবায়ু পৰিৱৰ্তনৰ ফলত শস্য উৎপাদন হ্ৰাস পাইছে, খাদ্য সংকটৰ আশংকা বৃদ্ধি পাইছে জীৱ জন্তুৰ।
হয় বহু উদ্ভিদ আৰু প্ৰাণী নিজৰ। স্বাভাৱিক বাসস্থান হেৰুৱাইছে, সকলে বহু প্ৰজাতি বিলুপ্তি আগবাঢ়ি হয় হয় অসমৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ। অঁ প্ৰভাৱ অত্যাধিক পৰিণে পোৱা দেখা গৈছে হয় হয়। প্ৰাকৃতিৰ হয় হয় অসম এখন যথেষ্ট চহকী ৰাজ্য প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা ৰাজ্য জলবায়ু পৰিৱৰ্তনৰ ফলত, অসমেও বিভিন্ন সমস্যাই। হয় হয় হয় আমাৰ জলবায়ু যথেষ্ট। পৰিবৰ্তন ঘটিছে আমি দেখিব পাইছো। যাৰ ফলত বানপানীৰ সৃষ্টি হৈছে, আমাৰ খৰাং বতৰ দেখা গৈছে। আমাৰ কৃষকসকলৰ তাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ব্ৰহ্মপুত্ৰ প্ৰায় প্ৰতি বছৰে ভয়ংকৰ বানপানী হয়, ইয়াৰ লগতে, বানপানীৰ লগতে আঁ আমাৰ যি। ভূমিস্খলন, হয় হয় পাহাৰীয়া অঞ্চলত হয় হয় বৃদ্ধি পাইছে হয় হয়। কৃষিৰ হোৱা দেখা গৈছে, হয় যথেষ্ট ক্ষতি হৈছে আমি কৃষিৰ দেখিব পাইছো অস্বাভাৱিক।
আৰু বতৰৰ যি পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ ফলত কৃষকসকলৰ বহু ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে।
হয় আচলতে আমি এই অঁ অঁ যি গোলকীয় উষ্ণতা পৃথক হয় হয় আৰু আমাৰ অঁ গোলীয়তা বৃদ্ধিৰ ফলত আমাৰ বহুত লোকচান হোৱা দেখা গৈছে হয় হয় এই গোলকীয় উষ্ণতা বৃদ্ধিৰ এই ক্ষেত্ৰত আমাৰ বিভিন্ন দেশৰ চৰকাৰসমূহে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা গৈছে আৰু গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ লগে লগে আমাৰ জলবায়ু পৰিৱৰ্তন হবলৈ ধৰিছে হয় হয় সেইবাবে আমি আমাৰ পৰিৱেশৰ ওপৰত আ অত্যধিক গুৰুত্বপূৰ্ণ হয় হয় হয় ইয়াৰ ইয়াৰ ইয়াৰ লগত আমাৰ জ হয় প্ৰতিজন জনসাধাৰণে প্ৰতিজন নাগৰিকে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব হয় হয় হয় অত্যাধিক পৰিমাণে ৰোপণ কৰিব লাগে, হয়-হয়-হয় এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে সহজ শব্দত ক'বলৈ গ'লে মানুহে মূল কাৰণ হৈছে, গোলকীয় উষ্ণতা বৃদ্ধি কিন্তু তথাপিও কিছুমান প্ৰাকৃতিক কাৰণৰ ফলতো আমি গোলকীয় উ উষ্ণতা বৃদ্ধি হোৱা দেখা পোৱা যাওঁ যেনে আমাৰ অগ্নিয়গীৰি উৎকীৰণ যাৰ ফলত, আমাৰ সেউজগৃহ গেছৰ পৰিমাণ বায়ুমণ্ডল বৃদ্ধি পোৱা দেখা যায়, যাৰ ফলত আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি পোৱা যায় আৰু এক প্ৰকাৰে ক'বলৈ গ'লে, আমাৰ বনজুইযে যথেষ্ট পৰিমাণৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত অ' এ হেৰি আগবঢ়াই।
হয়-হয় নিশ্চয় সেইবাবে আমি গম পাইছো যে, আমাৰ কি কিমান খিনি কাৰণত আমাৰ এই জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উত্তাপ বৃদ্ধি প্ৰভাৱ বেছি হৈ গৈছে। সেইবাবে আমি চেষ্টা কৰিব লাগে, প্ৰতিজন ব্যক্তিয়ে চেষ্টা কৰিব লাগে যে আমি আমাৰ পৰিৱেশ তটো আমি ভাৰসাম্য কৰি ৰখাত সহায় আহ, ভাৰসাম্যতাৰ ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিব লাগে, প্ৰতিজন লোকেই আহ,
আশা কৰো আমি আজি কথোপকথনৰ পৰা আমি লাভ।
অসম্বিত হৈছো আহ আপুনিও নিশ্চয় আজি ভালকৈ অনুভৱ কৰিছে উপনীত হৈছে।
আমাৰ গোলকীয় উষ্ণতাই, আমাৰ জীৱ জগতৰ প্ৰতি এটি সমস্যাৰ বৃহৎ সৃষ্টি কৰিছে তাৰ ওপৰত আমি অতিশয় গুৰুত্ব প্ৰদান কৰাটো যথেষ্ট প্ৰয়োজনীয় বুলি অনুভৱ কৰো মই।